হেল্ল' কি কৰি আছো?
মই কম্পিউটাৰত আহিছোঁ।
আচ্ছা ভাত খালী নাই?
ভাত খালোঁ।
কিহৰ লগত খালি?
ভাত উম। ভাত আৰু ভাজি।
কম্পিউটাৰ থাকে।
হা?
পাহাৰৰ ফালে কম্পিউটাৰ থাকে?
অ'।
অ', মই আজি শুনিছোঁ। বাকীই খবৰ ভাল?
খবৰ ভাল বাৰু।
উম তইতো আমাৰ খবৰে নল‌ও আৰু।
অ'। তুৰ?
ভাল ভাল। দাদা ঘৰতে আছে হ'বলা।
হা।
মাহঁত ঘৰতে আছে হ'বলা?
অ', ঘৰতে আছে, অ'।
অ'।
পিছে গৰম বন্ধত ক'ত ফুৰিব যাবি?
গৰম বন্ধত শ্বিলঙে যাম ভাবিছো ফুৰিবলৈ, যাবি নেকি?
অ', যাম বুলি ভাবিছো কণ্টেক্ট কৰিব লাগে আমাক আমাকো চাব লাগে অলপ।
অহ, কৰিম দে। জুলাই আঠ ন তাৰিখ মানে যাম আৰু। জুলাইৰ আঠ ন তাৰিখ মানে যাম।
জুলাইৰ আঠ ন তাৰিখে।
অ'।
গ'লেই হল আৰু।
অ'। আৰু।
কি কয় কন্টেক্ট কৰিবি।
মই মানে বিচ মই বিজনেছ। কৰিম বুলি ভাবিছোঁ, পাৰ্টনাৰশ্বিপ কৰিবি?
কিহৰ বিজনেছ?
এইবিলাক ফাষ্ট ফুডৰ
অ কৰা যায় বাৰু
ফাষ্ট ফুডৰ দোকান খুলিম বুলি ভাবিছো তাতে চাওমিন মম'
কি থবি মানে ই থবি কি?
তাতে চাওমিন চাওমিন মম' পাস্তা সেইবিলাক বেচিম আৰু
অ এনেই বনাব জান নাই তই
অ মানুহ ৰাখিম বনোৱা
মানুহ মানুহ ৰাখিবি মানে
আহ
উ
অ তোৰ যদি কোনোবা চিনাকি আছে বনাব পাৰা কবি
চিনাকিতো আছে বাৰু চিনাকি লগৰটো
অহ কবি সিহতক
অ
তোমাৰ ঘৰত ভালেই চাবলৈ
উম ভালে তোনৰ ঘৰ
হেল্ল'
অ কওক শুনি আছো আহ ক ক
পঢ়া পাতি কেনেকুৱা চলি আছে?
পঢ়া শুনা বাৰু ভালে চলি আছে তোৰ?
মোৰো ভালে বাৰু অকল মানে কি হা
কি কৈছ?
হেল্ল কি কৰি আছ? তোহতৰ ফালে কি বৰষুণ দিছে ন ৰ'দ? নহয় নহয় বৰষুণ দিছে নে ৰদ দিছে? অ আমাৰ ফালে মানে বৰষুণ দি আছে অ আমাৰ ফালে মানে বৰষুণ দি আছে মানে হয় মানে কি কয় আমাৰ পাহাৰ যেগাত থাকো যে সেইকাৰণে বৰষুণ দি আছে
মানে পাহাৰত যেগাত থাকো না পাহাৰৰ যেগাত থাকো যে বৰষুণ দি আছে মানে বানপানী অহা চান চান্সটো বেছি আছে
আমাৰ ফালেতে আহেই
অ সেই আছে নেকি তোহতৰ ফালে কি ঝৰ্ণা আছে
আমাৰ ফালে ঝৰ্ণা নাই নদী আছে অ
অ মই ভাবিছো ঝৰ্ণা আছে নেকি
অ তু ন ঝৰ্ণাখন ফটো মাৰি দিবিচোন
অ ঝৰ্ণাখন দিম দিম
আহ
পিছত কনটেক্ট কৰি দি আছো
অ দিবি দেই অ ক
মানে পিছত কন্টেক্ট কৰি দি আছো কৈচো
আহ
বাকী ক কি খাই ভাল পাৱ?
মইতো এতিয়া কি কম আৰু মই ভালটো চব পাওঁ খাই।
উম নাম নাই নেকি? কিবা এটাটো থাকিব ন।
নামটো কি খোৱা কথা কৈছ মানে তোৰ।
যিকোনো বস্তু
চাওমিন মম' নে কি? মই, মই বেছিকে মই মই কি কওঁ আৰু এতিয়া। মানে উম ম'ম' ম'ম', ম'ম' চাওমিন
অ কওঁতে ইমান টাইম লাগিল তোৰ?
হা
ইমান ভাবি ভাবি কৈছ?
অ, ভাবি ভাবি কব লাগিব।
খোৱা বস্তুটোও পাহৰি গলি কি খাই ভাল লাগে।
হা
খোৱা বস্তুটোও পাহৰি পালি কি খাই ভাল লাগে।
অ পাহৰি পাইছো মানে, আমি বিজি মানুহ না।
উম বিজি মানুহ
ওম বিজি‌ মানুহ যে সেইকাৰণে, হা।
ঘৰত ভালনে?
ভালে বাৰু বৰ্তমান এতিয়া।
অ তোমাৰ পাহাৰী ভণ্টি ক'ত গ'ল, ঘূৰি ফুৰা ভণ্টিজনী?
মোৰ ভণ্টি নাই নহয়।
উম, কালি কৈ আছিলি দেখোন আছে বুলি।
নাই ভণ্টি নাই।
হাৰি ভণ্টি ক'ত গ'ল।
ভণ্টি নাই কৈছোঁ ক'ত শুনিছ।
উ কালি কৈ আছিলে আছে আছে বুলি আজি নাই কৰি দিলি। অ খুৰাৰ নে বৰতাৰ ভণ্টিজনী
নাই ভণ্টি নাই
অ দে নাই যদি নাই আৰু।
অ, মই অকলে মানে ঘৰৰ।
হয় নেকি, দাদা চাদা কোনো নাই?
দাদা চাদা কোনো নাই বাৰু বৰ্তমান নাই মানে। মই মানে অকলশৰীয়া। ঘৰৰ একমাত্ৰ ল'ৰা মই।
অ
অকলশৰীয়া ল'ৰাৰ ভালেই আৰু ন পুৰা ঠিক খোৱা চাগে ন।
হা?
ঠিক খোৱা চাগে, মটো হৈছা চাগে খাই খাই।
আহ ও
অকল শৰিয়া পোৱালিৰ আৰু। উম।
আৰু ক!
গৰম বন্ধত কতো নাযাঅ' ফুৰিবলে?
যাম বাৰু।
হেল্ল'।
অ' ক। তেজপুৰ যাম বুলি ভাবিছো আমাৰ মামাৰ ঘৰত। তেজপুৰ যাম বুলি ভাবিছো।
অ' তেজপুৰ হে। মই, যাম বুলি ভাবিছো বাৰু আমি আমি ভালুক পুং যাম বোলি ভাবিছো।
ক'ত যাবি?
হা?
ক'ত যাবি?
ভালকপুং ভালোকপুং।
অ' মোকো কবি ময়ওঁ যাম। যাম বাৰু।
কৰি আছো দে , মানে তোৰৰ লগৰ কেইজিমান কব লাগিছে ন।
অ' যাম বুলি কৈছিলে মোৰ লগৰ কেইজনী মানে।
অ' হলেই হ'ল মানে
উম।
কৈ দিলে হ'ল সিহঁতক।
অ', সেইফালে ভাওনা হোৱা নাই?
ভাওনা, ভাওনা নহয় নহয় আমাৰ পাহাৰৰ জেগাত।
অ' তাত কি অসমীয়া মানুহ নাই?
অসমীয়া মানুহ নাই, মই অকল অসমীয়া মানুহ মানে আমাৰ ঘৰখনে অকল অসমীয়া আমাৰ ঘৰখনে অকল অসমীয়া মানুহ ইয়াত। বাকী নেপালী মানুহ আছে।
উম তাতে থাকি কেনেকুৱা লাগে বাৰু কচোন পাহাৰত?
ভাল লাগে বাৰু ইয়াত থাকি।
অ' আগতে ক'ত আছিলি তেন্তে?
হা?
আগতে ক'ত আছিলি তেন্তে? অ' ক'।
বুজি পোৱা নাই কি কৈছ, কি কৈছ আকৌ ক।
আগতে তহঁতে ক'ত আছিলি?
তাতে ইয়াতে আছো আকৌ আমি আগৰ পৰা।
বেলেগ অসমীয়া মানুহ নাই তুহতে আছ?
মানে আমি বেলেগৰ পৰা আহিছো আৰু ইয়াত, গম পালি।
অ' অ'।
আমি হেৰি পৰা আহছো ইয়াত, কি কয় যোৰহাটৰ পৰা। যোৰহাটৰ পৰা আহিছো অমি এইফালে, অ'। অ' মানে পাহাৰত আমাৰ মাটি আছিল যে।
অ। চবে আছে আৰু।
কি আছে তহঁতৰ ওচৰত কি পাহাৰ?
অ'।
অ' ভালেই আৰু, আছ যদি।
আমি মানে অৰুণাচল ফুৰিব যাম যাবি নেকি।
অৰুণাচল, যাম যাম চাগৈ কনটেক্ট কৰিলে যাম আমিও।
অ' মোৰ লগৰ কেইজন মান যাব মানে।
অ' অ অ অ।
অ '
আৰু কোৱা আৰু।
আৰু ক কম্পিউটাৰ ক্লাছত কি কি কৰি আছ।
এতিয়া কম্পিউটাৰ ক্লাছত মই। টাইপিং কৰি আছোঁ।
টাইপিং কৰি আছ।
ফৰম এখন।
অ।
এতিয়া গৰম বন্ধ হৈ গল ন
উম ময়ো যাম বুলি ভাবিছো। অ'
আহিলে হল, ক'ত যাবা তুমি।
অ- অ।
হেল্ল'।
আহ।
হ'ব দিয়া কালি কন্টেকট কৰি আছো।